হেল্ল'?
কৰি আছ?
শুনিছানে?
শুনি আছোঁ।
কি কৰিছ? মই সে ভাত খাই বাচনকেটা ধুবলৈ লৈছোঁ।
অ' এয়া নদী পাৰলে আহিছিলোঁ। বাঁহত- বাঁহৰ তলিত বহি আছোঁ।
পিছলা নে?
পিছলা নহয়, এই হেৰি কমলপুৰ।
অ'। নদী- সেইখনে পিছলা।
পিছলা নদী।
অ'।
হয় চাগে। এনেকুৱা ধুনীয়া লাগ- এনেকুৱা ধুনীয়া লাগিছে বতাহত।
উম, মইও আমাৰ ইয়াত নদী পাৰত কেতিয়াবা যাওঁ নহয়, বহি থাকোগে।
আও এইবোৰ ফেনো-চেনত বহাতকে মানে
অ' সেই বাঁহৰ বতাহটো বহুত
বহুত ঠা- ঠাণ্ডা।
উম, বাঁহগছবোৰ সদায় সেউজীয়া হৈ থাকে যে।
অ'।
সেইকাৰণে হাৱাটো ঠাণ্ডা। ভাত-পানী খালি?
ভাত খাই আজৰি হ'লোঁ বাও। তহঁতি খালি নহয়?
খালোঁ, এ খোৱা বাচনকেইটা ধুবলৈ লৈছোঁ। খালোঁ।
ভাত- ভাত- ভাত, দালি আছিলে। তাৰপৰা মাছৰ ভাজি, আলু পিটিকা, পাপৰ সেয়া।
অ'।
ভাত-চাত খাই এইফালে যোৱা কথা আছিলে, দুৰপাং। তাৰপৰা এতিয়া ৰ'দ- এতিয়া ৰ'দটো বেছি যে।
দুৰপাং মানে চেচালে নেকি?
দুৰপাং।
অ সেই হেৰিফালে ইফালে দী
অহ
বহুত ৰ'দ দিছে ভাত মগু দালি বইল ভাত কেৰেলা আলু পিটিকা বুট কেঁচা বুট পিয়াজ চিয়াজ দি তেনেকে খালো ম কাঁহী বাতি ধোৱা জেগাটোত গোটেই ৰ'দ পৰিলে মই আকৌ চাহলে বাচন আনি লৈছো
এতিয়া কাঁহী বাতি ধুবি নেকি
বাচন কেইটা ধুই একেবাৰে আজৰি হৈ ল থাকিলেইে থাকি যায় মাৰ এলাহ লাগে বা খাই বৈ লগতে ধুই আজৰি হৈ দিওঁ।
এ সেইটোৱে ৰাতিও মই ভাত চাত খালে লোকে যে কাঁহী বাটি একদম দমাই থৈ দিয়ে
আমাৰ ৰাতি থৈ দিয়ে বাও মই ৰাতি নুধো মায়ে ৰাতিপুৱা ধুৱে ম
তহতৰে থওঁ নী আমাৰ আমাৰ নথৈ কিন্তু যিমান ৰাতি হলো ইঘাৰ এটা বাজিলেও বাৰটা বাজিলেও আমাৰ মায়ে হলেও ধুই থয় মহ হ'লেও ধুই থওঁ।
আমাৰ কেতিয়াবা ধুই থয় মাই মানুহ সৰহ হলে আলহী দুলহী থাকিলে
এ ৰাতিপুৱা ধুব ৰাতিপুৱা সেইবোৰ কাঁহী বাতি ধুবলে কিবা এটা মন নাযায়।
আমাৰ মায়ে ধুই থাকে গা ধোৱা আগতে ধুই লয় আৰু। মই এলাহ কৰো ৰাতি।
উম
খেতি দিন কেইটাত থৈ নিদিয়ে বাৰু এনেইহেতো কাম বন নাথাকিলে থৈ দিয়ে আৰু
ত ট্ৰেক্টৰে বালে নাই হাল
দুচাহ বাই থৈছে
আৰু
আৰু তোৰ এ মানে এবাৰ বোকা দি দিব আৰু অকনমান মাটিতো গেলিবলে দিছে আৰু বাত
ৰ'দত গেলিব ক পানী আছে নহয় সেফালে
পানী আছে দেউতাই ৰাখি থয় পানী যাবলৈ নিদিয়ে
আলি দি দি
আলি ওখকে দি দি থয় তোমই চাই আহিলোগে এতিয়া ৰাতিপুৱাৰ পৰা দেউতাই এবিঘা মাতি আলি পাহ কাটি হৈ গল।
এতিয়ালৈকে ইমান ৰ'দত আলি দি আছে নেকি
আলি দিয়া নাই আলি আমাৰ আলি তেনেকে দিবই নালাগে যোন কোনত মানে ট্ৰেক্টৰে ভাঙে সেইকনহে দিব লগীয়া হয় তেতিয়া একদম ধুনীয়াকে আলি বনাই থৈ দিয়ে।
পাৰ কাতে
পাৰটো কাটি দিয়ে এবিঘা মাটি হক
ইমান গৰমত দেউতাক থাকিবলৈ নিদিবি বোৱা মানুহৰ নিচিনা নহয় জানো।
এ দেউতাই সেইবোৰ একো মানে গাত নালাগেই
সেই হলেও পাই
মই কৈছিলো সেই মানুহ লগাই দিম বুলি নিদিয়ে তাই বেলেগক কাম কৰিবলৈ নিজৰ পথাৰত
ট লগাই আও
অ অকলে হালটোহে বোৱাই
আহ
তাকো চব ঘৰতে কঠীয়াও অকলেই তোলে
কঠিয়া তহঁতি মাইকীয়ে নুতোল নি
মায়ে তোলে কেতিয়াবা মই কঠীয়া নুটোলোৱে। দেতাই তোলে বেছিকে
আমাৰ বাবাই আকৌ কঠীয়া নুটোলে আমাৰ মানে সভাগ গৰুৱে বাই যে হাল।
অ
সেইটো সেইটো কাৰণে আহ মানে কি কঠিয়া পাৰিবলে কঠীয়া তুলিবলে সময় নহয়।
আমাৰ মানে এবিঘা দুবিঘাকে লগত বোকা দি দিয়ে যে। তোৰ দুদিনৰ আগতে কঠীয়া তুলি গোটেই পালি কৰি থৈ দিয়ে। আৰু দেতাই তোলা কঠিয়া খিনিহে মানে ৰুবলে ভাল।
ধুনীয়াকে মানে থয় আও।
অ একদম ধুনীয়াকে সমান কৰি কৰি অকল মান বোকা নাথাকে ইমান ধুনীয়াকে থয় দেউতাই ক
কিছু কিছুমানে জবং জাবাংকে থয় যে।
তাৰ মানে মানুহ লগাই তুলিলে তেনেকুৱা হয়, কঠীয়া। আশী পঁচিছ টকাকে লয়।
এতিয়া পঁচিছ টকা হ'লনি?
অ আমাৰ ইয়াত পঁচিছকে লয়।
আমাৰ বিশ টকা হৈ আছে বাৰু। তহঁতৰ ফালে ৰোৱনি কিমান?
ৰোৱনী চাৰে তিনিশ তিনিশ নেকি?
এতিয়া বাঢ়িলে?
জানো পাই এতিয়া কিমান হৈ আছে?
এতিয়া চাৰিশ চ চাৰে তিনিশ ইমান হ'ল।
অ এইকেইটা দিনত বৰষূণ
ধোই হৈ গ'ল?
অঁ।
কথা পাতি আছে ধুইো আছে?
আহঁ।
চালে আনি ললো।
উম মা কট আছে?
মা আছে বহী আছে সপায়?
আহ।
এতিয়া চব ভাগে হয়। নাই আহিলে চাৰে দহটাত এঘাৰটাত আহিলে? আহি ভাত পানী খাই এতিয়া চব ভাগে ভাগে পাতি পাৰিলৈ শুই যাব আও। আকফালে ৰুমটোতে আমাৰ আক। সেইটোৱে আগফালৰ ৰুমটোৱে ঠাণ্ডা।
সেইটোৱে। এনেকুৱা ফেনৰ হাৱাতকে এনেকুৱা টাইমত মানে ফেনৰ হৱাতকে বাহৰ তলত থাকে
অ অ আমাৰ ম ওলাই আও। গোটেই গোটেইখন মানে বাহনিয় যে।
আহ।
দেউতা গৈছিলে এতিয়া গা ধুবলে কলমৌ এগাল আনি থৈছে।
উম। সেইফালে মাছ চাছ ওলাইছেনে?
মাছ মানে ভেটা দিয়াই নাই যে ভেটা আৰম্ভ কৰিলেহে হ'ব আও। ৰ'দতটো বেছি যে মানুহ কামত লগাবলে মানুহ পোৱা নাই ভেতাৰ কাৰণে।
তহত বদি এদাই হল নে আছে?
বডি আদাই হ'ল। মই তোক দিবলে নেপালো, মানে কি হ'ল আমাৰ সেই পানী হৈ গ'ল যে।
উম।
বল পানীত আগফালে বাৰীডৰা মানে দহ। যোৱাবাৰো কৈছো অ আগফালে একবাৰে পথাৰৰ মাজত।
উম।
মূৰৰ মাটিডৰা, ঘৰত কৰিব নোৱাৰে যে। এতিয়া একোৱেই নাই আমাৰ পাচলিত। মই পুখুৰী পাৰ পালোহি।
উম। তাৰপা সেই ৰিপৰ্ট যে।
ৰিপৰ্ট লিখিব লাগিব ৰ, মই নাটকখনো পঢ়া নাই। শুনি আছো, লিখিব লাগিব বোলো।
নহয় ৰিপৰ্ট পঁচিশ তাৰিখৰ আগত দিব লাগিব নহয়!
গম পাইছো, বেছি দিন নালাগে লিখোতে, পতককে হৈ যাব।
কেনেকে লিখেনো ৰিপৰ্ট?
গোটেই কেইজনী একেলগে গোট খাব লাগিছিলে এদিন গম পাইছ নে?
অ' গোট খাম বাউ।
খাই পেলাই মানে পতককৈ লিখি পেলাব পৰা গ'লহেঁতেন। মোৰ লগত দুদিনৰ লিখি থোৱা আছে।
লিখিলি?
দুদিনৰটো মই সেই লগতে লিখি গৈছিলো।
কেনেকে লিখিছ নো এনে ষ্টাৰ্টিং টো?
মই মানে তেনেকৈ ষ্টাৰ্টিং কৰা নাই জাষ্ট কথাখিনি লিখি গৈছোঁ, তাৰপিছত ৰিপৰ্টৰ নিচিনাকৈ লিখিব লাগিব।
অ'।
পাহৰিম বুলি।
অ'।
সেই তেনেকে লিখি থৈছিলোঁ।
উম। তাৰপৰা হেৰি, মানে এই বিৰটি চেকৰ কাৰণে যে যাম এদিন বিহপুৰীয়া।
অ'।
তেতিয়া গোটেইকেইজনীয়ে আলোচনা কৰি লিখিব লাগিব।
এদিন ওলাবি বিহপুৰীয়া।
হ'ব বাৰু, এই গৰমৰ দিনকেইটাতে কৰিব লাগিছিলে। মানে পঠাত নমাৰ পিছত, মই আকৌ যাব নোৱাৰিম আৰু।
সেইটোৱে অ'। কাইলে মানে, কাইলে সোমবাৰ। কাইলে মানে গুচি যাওঁ নেকি বিহপুৰীয়া?
যাব পাৰি বাৰু।
বোকা দিলে নোৱাৰো বাৰু, এনেই আমাৰ পাৰিলোহেঁতেন এইকেইদিন।
এইকেইদিনত মানে ৰ'দ যে মাটি ৰোৱাও হোৱা নাই, এইকেইদিনতে যোৱাহেঁতেন যাব পৰা হ'লহেঁতেন। তেনেকে সোনকালে কৈ পেলাই
উম।
পাহি বা আজৰি থাকে নাই আকৌ!
কি আগষ্টত আছিল নহয় বোলে ডেট?
অ'হ।
ইমান বেছি পিছতীয়া হ'লেও দিগদাৰ হ'ব। কাৰণ, আমাৰ আকৌ কামকেইটা কৰিবলৈ আছে যে।
তাকে মোৰ প্ৰব্লেম নাই বাৰু একো।
মোৰটো নাম্বাৰ কেইটা, আৰু মোৰটো নামটো সম্পূৰ্ণকে হেৰি কৰিব লাগিব।
অ'।
তাৰপৰা তাইৰ ভাগৰো আছে নি কিবা এটা কৰিবলে?
অ' দেউতাকৰ কিবা নামটোত খেলি মেলি হৈ আছে।
মোৰ বা এতিয়া কি কৰিব লাগিব!
টো লিখিবলৈ লাগে, আকৌ নাটকখনো মুখস্থ কৰিবলৈ কৈছিলে নহয়।
তগৰ কথা পাহৰিলেই। নাটক মুখস্থ মানে এনেও মেইন পাৰ্ট কেইটা হ'লে আৰু, আমি মুখস্থ নকৰিলেও হব আৰু এনেই এনেই।
উম আঁহ।
মেইন পাৰ্ট কিতা এনেও নো কোনটোৱে এৰি দিব দিব চাবিচোন। সেইটোৱে। সোমালে দুই এজনী সোমাব ভাল।
আঁহ।
আমাৰ লগত যে কৰিছিলে তোৰ ওচৰত ব তোৰ ওচৰত যোনজনিয়ে কৰিছিলে মানে। উম। আমি এনে মুখস্ত কৰি লাভ নাই নহয়।
তাকে। এনেও মানে কিবা এটা ৰল পালেই হ'ল মোৰ মানে সেইবোৰ নাই যে মেইন পাৰ্টটো লাগিব
জাষ্ট নাটকখন কৰিছ চো মানে নাটকখনত আছো যিহেতু ইন্টাৰ্ণশ্বিপত আছো কিবা এটা কৰিম মুঠতে সেইটোৱে
অ শুইছিলল আ যে মেলপাত উম সেইটো থাকিলেই হ'ল আৰু মুঠতে তাত আকৌ সেই পাৰ্টিচিপেটৰ লগতো সেই নাম্বাৰ জীৱন
আহ
হেৰি তইনো পৰ্টাইচিপেত
সেইটোৱে মুঠতে পাৰ্টিচিপেট কৰিম আৰু
আহ
ইণ্টাৰচিপেত পেজ চেজবোৰ কেনেকে মানে ফ্ৰণ্ট পেজ কিবা কিবি সেইবোৰ কি কৰিব লাগিব এতিয়া যেনেকে ডিজাৰ্টেচন কৰা বোৰে ব্লু কালাৰ ৰেড কালাৰ তেনেকুৱাকে লগাইছে আমি সেইটো পাম য নো
নাজানো নহয় মইনো কেনেকে কৰে একো গমেই পোৱা নাই।
ময়ও বুজি পোৱা নাই সেইটোক কি কৰে মই সুধ
ন ৰিপৰ্ট ৰিপৰ্টনো কেনেকে বনাই মই সেইটোয়ে বুজি পোৱা নাই
ৰস সুধিব লাগিব কাৰবাক
এই তিনজনীয়ে যে কৰিলেও হব বুলি কৈছিলে একেটাতে নহব জানো
একেলগে নহয় চবেই বেলেগ বেলেগ কে কৰিব লাগিব মানে ডিচকাচটো গ্ৰুপ ৱাইজ কৰিবলে কৈছে কিন্তু লিখাতটো মানে উম ইণ্ডিভিজুৱেল হবলৈ কৈছে তাত অকনমান বেলেগ কৰি দিব কৈছে।
আহ
মই যেনিবা চাৰি দিন লিখো তাৰপিছই ব এ চাৰি দিন মান একে লিখিলি মই আৰু কোনোবা এজননে চাৰি দিন মান একেই লিখিলো সেই তেনেকুৱাত মানে ইমান হেৰি নহয়
উম উম
আৰু ছাৰে এনেও জানেই আমি একেলগে থাকো একেলগে ডিছকাচ কৰিম একেলগেই মানে হেৰি কৰি লিখিম বুলি
এ এনেও প্ৰতিজনী ছোৱালীক যে কৈছে অকণমান অকমান বেলেগ আহিবা এনেও চ চাবিচোন যোনকেইজনী একেলগে থাকে নহয়